অ শুনিছো।
শুনি
অ' শুনিছোঁ, হা -
উম। কি কৰি আছে আপুনি?
মই আছোঁ এয়া বহি আছো মানে ভাত খাই পিনি।
হয়, কি চব্জি খালা?
এই ইবাৰ পানীলাও আৰু মাছ আছিল।
উম।
তুমি খাইছা না নাই?
নাই বৰ্তমান এতিয়ালৈকে মই খোৱাই নাই ৰাতিপুৱা খোৱায়ে।
কি চব্জি আছে?
অ মই আলু ফ্ৰাই কৰি কিনি খাইছিলো হয়।
যেনে তুমি কি কি খাই ভাল লাগে?
চব্জিৰ বিষয়ে নে?
অ' চব্জি এনেকাই মাছ মাংস।
আমাৰ এতিয়াতো বাৰিষা বাৰিষাতো বেছিকে উম কচু ফুল
অ'
ভাল লাগে।
কচু ফুল কি কিহেদি খায় মানে?
হয় কি কৈছা?
কুচু ফুলটো কিহে দি খায় মানে কি কি লগত?
মানে অ' বেছিভাগে গাহৰি শুকান মাছ এনে সেইৰ লগতো ভাল লাগে।
উম, উম, মাছ লগতো ভাল লাগে আৰু।
হয়, হয়। আপুনি কি ভাল খাই ভাল পায়?
ময়ো এইবিলাকে মানে কচু ভাল পাওঁ আৰু এইফালে মাত। দালি মাটি দালি আৰু হাহ মাংস লগত।
হয়।
আৰু এতিয়াতো বা গাজাৰ মানে হয়।
হয় হয়।
বাঁহ গাজাটো গাহৰি মাংসৰ লগত ভাল লাগে আৰু।
হয় হয়।
আৰু এইফালে ঔটেঙা ঔটেঙাও ভাল লাগে মাছ লগত।
এতিয়াতো গৰম দিনত আমি টেঙা আঞ্জা খাই বেছি ভাল লাগে।
অ' হয়।
উ'ম।
আৰু ইফালে মানে মাছ মাংস হ'লে মানে গাহৰিটোৱে মানে প্ৰথম আৰু। গাহৰি ইফালে আৰু ইফালে ছাগলী। চাগলী খোৱা হয় মূৰ্গী লোকেল মুৰ্গী। লোকেল মুৰ্গী আৰু এই মানে মাটি দালি লগত ভাল লাগে মানে।
হয়, হয়।
আমাৰ বড়োবিলাকে যে এ ডিছ মানে বনায়। কনলা, কনলা বুলি কয় নহয় বড়োবিলাকে খায়। সেইটো ভাল লাগে মানে। তুমি খাই নে নাখাই বানলা।
হয় এইটো আমি গুড় আঞ্জা যিটো বহুত। উহুম। বিভিন্ন ধৰণৰ বা আঞ্জা দিখিনি বনাব পৰা হয়। তেনেকে এইটো আহ ফাৰ্ষ্ট তেওঁ ক'ব গ'লে। প্ৰথমতে এইটো বনাব কাৰণে আমাক গুড়া লগা হয় চাউলৰ। চাউলটো যে আমি ভিজাই থৈ কিনি। উঠাই আমি ৰুচন যাব- পুৰাং এনেকৈ আদি যিখিনি ভাল পাওঁ সেইখিনি দি কিনি আমি টোকুৰা কৰি লোৱা হয়।
অঁ অঁ।
আমি ঠিক অঁ তেনেকুৱাই বাঁহৰ গাজা বা মূলা পাত। আমি মূলাটো শুকাই কিনিও থৈ দিব পাৰো।
হয়, হয়। ভাল লাগে আৰু এইবোৰ মানে লোকেল খানা এইটো।
আলুৰ লগতো আমি এনেই বনাই খিনি খাব পাৰোঁ।
উ'ম।
তেনেকুৱা আমি এইটো চৰাই মাংস। চৰাই মাংসৰ লগত বেছিকে খোৱা হয় আৰু।
অঁহ, অঁহ।
হয়।
আৰু এনেকা খাৰান যা এনেককা খাই নেখাই।
হয়, খাৰ আঞ্জাতটো আমি বহুত মানে। বিভিন্ন ধৰণৰ আঞ্জাৰ লগত আঞ্জাটোৱে আমি খাৰ বনাই কিনি খাব পাৰো যেনেক। কে, ক'ব গ'লে দালি দালিতো আমি খাই খাওঁ।
অহঁ।
হয়, আৰু সেনেকে কোমৰা বা ৰঙালাও। চব আঞ্জাকে আমি খাৰ দি কিনি ইচ্ছা কৰিলে খাব পাৰো আৰু।
উম উম হয়।
হয়।
ভালেই লাগে আৰু এইবোৰ খাব লাগে মানে আমাৰ শৰীৰৰ কাৰণে ভাল। চব মানে সদায় তেল খাই থাকিলে মানে বেয়া না।
হয়, আমি আমিতো আৰু এতিয়া গাঁৱলীয়া। জাগাত অ খাৰতটো আমি। বা অ কল কলগছৰ পৰা এনেকেই বনোৱা হয়। আমিত আৰু যি য বিলাকে চহৰত থাকি। কে, সেইবিলো আৰু খাৰ নাপালে চদা আদি এনেকে দি- কিনি হে খোৱা, দেখা যায় আৰু।
ভাল লাগে মানে খাৰ চবজিবিলাক খাব লাগে।
হয় মাজে মাজে। আমি খাৰ খোৱাাতো ভাল বুলি ভাবিলো আৰু পেটৰ কাৰণে। গেছ এইটো হয় বেছি। মাছ মাংস খাই থাকিলে পেটটো আমাৰো ভাল নালাগে।
হয়। মানে এইবোৰ খালে চাফা হয় আৰু আমাৰ পেটবিলাক মানে ভাল হয়।
হয়।
লাগে মানে আৰু মাছ মাছবিলাক কি দি খায় তুমি?
মাছতো আহ বেছিভাগে আমি। এতিয়াতো বাৰিষাত আমি টেঙা যেনেকুৱা মেষ্টা
অ'
ঔটেঙা।
অ'!
হয়!
এনে, আপোনাৰ চাইডৰ। এফালে, নদী এনেকুৱা আছিলে, মাছ ধৰিব পৰা।
নদীৰ ওচৰত।
শুনিছা? শুনিছানে, আপুনি? হেল্ল'?
শুনিছানে?